হেল্ল
অ ভালনে
অ ভাল ভাল তোমাৰ
ভাল ভাল কি কৰি আছা
এয়া এই আজৰি হৈ বুলি পেলাই এনেইহে এতিয়া আছিলো অকণমান শুবলৈ বুলি লৈছিলো আৰু
অ ভাত পানী খালা
অ খালো খালো তুমি খালা নে
মই খালো অলপ আগত খাইছোঁ
অ অ মাহঁতে কি কৰি আছে
মাই খাই বৈ পেলাই অফিচলৈ গ'ল
অহ অফিচলৈ গ'ল অ
অহ কিহে খালা ভাত
ভাত হেৰি এইটো কি কয় দালি তাৰ পিছত আকৌ এই মূলা আলু ভাজি সেই তেনেকে খালো
মূলা ক'ত পালা এতিয়া
এই মূলা হেৰিয়া এই উম দোকানৰ পৰা আনিছিলে তাকে কৈছো বোলো এইবোৰ অলপ বোলো সাৰ সাৰত উঠিছে বাৰু ইমান অ বতৰত
অ এইবোৰ বেলেগৰ পৰা আহা চাগে আও
বেলেগৰ পৰা আহা আৰু ডাঙৰ ডাঙৰ বাৰু সৰু সৰু নহয় মূলা কেইটাও
অ এতিয়া আৱত বতৰত খাবলে বেয়াও নহয় বাৰু
খাবলৈ বেয়া নহয় অ মূলা আলু ভাজি কন হলে গোন্ধটো কিবা হ হেৰি- নলে মনত পৰি গৈছে তাৰ মানে খৰালি মহিয়ালৈ অ', এ, হেৰি নয় বোলো ইমান এতিয়াও বোলো, এতিয়াও মূলা ওলাইনে বোলো। হে
তাকে।
তাক অ', কোৱাক', অ', নাই আহা নাই আহা।
অ', অ',।
মাহীক আজি অহা কথা আছিলে, আহ
ইহঁতে কি কৰিছে?
অ', ইহঁতি এই ছোৱালীয়ে পঢ়ি আছে, তাৰ পিছত লৰা আকৌ বাপেকৰ লগতে মোবাইল চাই আছে।
অ', অ', আইতাহতে কি কৰিছে?
অ', আইতা, ককা দুইটা শুলে।
খাই বৈ পেলাই অ', খাই বৈ পেলাই আজৰি হৈ গল যে। অ', আজৰি হল, হৈ পেলাই শুলে।
তোমালোকৰ মাটিৰ পুৰা আজৰি হ'লগে নহয়।
আজৰি অ', আজৰি অ', আৰু তোমালোকৰ আছিলে যে এদাই হোৱা নাই চাগে।
আমাৰ আও হ'লগে আও আৰু আছে, আৰু পিছফালে আগফালে খিনি হৈ গ'ল।
অ', অ',।
পাছ ফালৰ খিনি মই চোৱাগেই নাই, আৰু আছে নেকি এডৰা মান।
আছে হ'বলা অ', অকণমান আছেগে বেছি নাই মই ধৰি কালি ৰুই থকা দেখিছিলো।
ৰুই আছে অ',।
উম, তাপা হেৰি দেউতা ঘৰতে আছে নে?
দেউতা ঘৰতে আছে অ',।
অ', অ',। তাৰপা এতিয়া ভাইটি অ', ভাইটি- ভাইটি ঘৰতে আছ নে কেনিবা গ'ল?
সি টিভি চাই আছে।
অ', হহ চকু আগতে ৰাখিবা পাই।
তাকেহে নাযায় নহয় তেনেকে।
তাকেহে সেইদিনাখন হে তৎক্ষণাতে দেখিছানে?
উম, নকবা পাই এই বোৰ।
সঁচাকে এ, আমাৰ আমাৰ সেই অ ফুৰিবলৈ হেৰি উম কাইলৈ যাম বুলি ভাবিছোঁ।
অ', যাবা গোটেই কেইটা যাবা নে?
অ, গোটেইকেইটা যাম অ।
ভালে আৰু।
অ, এই হেৰি এইটো কি কয়, এই আচাৰ অকমান কৰিম বুলি ভাবিছিলোঁ।
অ কিহৰ আচাৰ?
এই হেৰি বাঁহৰ গাজৰ।
অ, বাঁহৰ গাজৰ অ, ভাল লাগে খাই।
অ, তাকে বোলো এ, হেৰি কৰিম বুলি ভাবিছিলোঁ তাকে বোলো এ, লাগি ভাগি পেলাই অলপ বনাও বোলো। অলপমান হেৰি, বৰ ভাল লাগে আছে আচাৰটো।
উম! কেনেকে বনাবা বাঁহৰ গাজৰ আচাৰটো?
বাঁহৰ গাজৰ আচাৰটো হেৰি কৰিম এইটো কি কয় প্ৰথম এনেকে পিহনাতে দি পেলাই উম বাহগাজ খিনি উলিয়াই লম ধুনীয়াকে।
অ।
এই আম পিছা দি।
অ', অ',।
তাৰপিছতে গামলা এটাতে থৈ দিম আৰু থৈ পেলাই দুদিন তিনদিন মান এনেকে গাপ দি থৈ দিম। এটা নেমু চেমু চেপি থৈ দিম আৰু তাপা ঠিকছে টেঙা দি চেপি থৈ দিম আও তাৰ পিছতে তাৰ পৰা উঠাই আৰু গোটেই মানে পানী পানী হৈ যাব নহয় অলপমান।
অ',
সেইয়া তাত অলপমান সেইয়া। চালনী এখনলে এনেকে অলপমান অলপমানকে চেপি চেপি চালনীখনত মেলি মেলি দিব লাগে পাতল পাতলকে আও তাৰপা ৰ'দত পুৰা শুকাই যাব নহয়
অ',
তাৰপা তাত আও তুমি যি দিয়া মছলা পাতি হালধি-চালধি জিয়া চিয়া যি। দিয়া দি লৈ আও, তেল গৰমাই লৈ পেলাই অহ শুকাই যাব। শুকাই যাব গৈ পেলাই ধুনীয়াকে শুকাই অকমান হৈয়ে পৰে যেনিবা। সেই মূলাৰ নিচিনা অ, মূলা যেনেকে সেই কৰিলে অকমান হয় শুকালে উম! এই আচা আচাৰটো প্রায় খাবলে সেই মূলা আচাৰ নিচিনাই লাগে খৰিচাৰ আচাৰটো।
তাৰপিছত তেল চেল দি পেলাই সেই কৰিবা চাগে।
অ, অ, তেল বি জলকীয়া চি জলকীয়া দি লৈ পেলাই অ, তোমাৰ বৈয়ামত আও ভয়াই দিলোঁ আও। তাৰ পিছত তেন ধুনীয়া লাগে খাই সেইকণ আচাৰ।
ভাল লাগে অ।
অঁ! অ কষ্ট আছে, কৰিবলৈ কষ্ট আছে। উম! তাৰ অকণমান বিহ জলকীয়া সৰহকে হ'লে ভাল আৰু যেনিবা। একেবাৰে তাৰ অকমান লৈ খাই দিব পাৰি।
তেনেকে থৈ দিব পাৰি নহয় নিমখত হেক দি।
অ-অ! অঁ! টেমাত অ মানে ডাইৰেক্ট সেই তেনেকে পিচি পেলাই কেঁচাকেও তুমি নিমখ হেৰিয়াত নিমখ নিদিলেও হয় বাও। টেঙা দি। টেঙা দি পেলাই বৈয়ামত ভৰাই থৈ দিব লাগে অঁ। তাৰপিছত এতিয়া গৰমত ধৰিলা অকণমান তাপ তাৰ পৰা উলিয়াই লৈ এ কেঁচাকে উলিয়াই লৈ পেলাই জলকীয়া-চলকীয়া দি পেলাই সানি লৈও খাই ভাল লাগে।
তেনেকে খাই ভাল লাগে অঁ। উম! উম-উম!
তাৰপিছত হেৰি আইতা ঠিকে আছে?
আইতা ঠিকে আছেঁ অঁ। আমাৰো সেই ভাত-পানী খাই পেলাই আমিও খোৱা দেৰি।
অঁ।
মায়ে খাই বৈ পেলাই গ'ল। তাৰপিছত আৰু এতিয়া গা পা ধুই গোসাঁই ঘৰলৈ গৈ খাই বৈ এতিয়া এই অকণমান শুবলৈ গৈছে দেউতা, আইতা।
অ! অঁ।
তাৰপিছত গিতাও টিভি চাই আছে আও সি।
উম-উম! ভাল কৰিলা দিয়া ফোনটো কৰিলা। উম! এনেকে কৰিবা চোন কেতিয়াবা আকৌ।
কৰিম-কৰিম।
অঁ-অঁ! ফোনটো কৰি থাকিলে ভাল লাগে।
ভাল লাগে অঁ।
অহ অঁ।
আজি বতৰটো ৰ'দ পুৰা।
অ! ৰ'দ-ৰ'দ-ৰ'দ। মোৰ আকৌ কাপোৰ বিলাক চিন্তা লাগি আছিলে কাপোৰ বিলাক নুশুকাব নেকি।
অঁ! কালি সেয়া। ৰাতিপুৱা সময়ত কিন্তু বহুত বৰষুণ দিছিলে ন?
বহুত বৰষুণ। অঁ! আকৌ হেৰি নহয় ৰাতি-ৰাতি পুৰা বতাহো মাৰিছে।
হয় পাই এইবোৰ কিনো বতৰটো হৈছে অ।
অঁ। আমাৰ মাহীয়ে-মাহীয়ে ফোন কৰিছিলে মোলে।
অঁ! আজি কৰিছিলে।
অঁ মাহীয়ে ফোন কৰিছিলে হেৰি এইটো কি কয় যৰা বাৰিতহে আছে।
অঁ! মোমায়েকৰ ঘৰলে গ'ল।
অঁ। এই তাত আছে তাৰপিছত তাৰপা যেনিবা আজি মাকৰ ঘৰলে আহিব হবলা। আহিলৈ উম আহি পেলাই ইয়ালে আহিব।
আহিব নেকি?
আজি ঘৰলে আহিম বুলি কৈছিলে।
অঁ! আজি আৰু তেইশ তাৰিখ হ'লেই নহয়। স্কুল খুলিবলে বেছি দিন নাই আৰু।
বেছি দিন নাই তাকেহে আজি মই সেই উম মাহঁতৰ ঘৰলৈও যাওঁ বুলি ভাবিছোঁ।
অঁ! গৈ আহাঙগে আৰু এতিয়াই।
অঁ আজি বোলো মাহঁতৰ ঘৰলেও যাও গৈ এৰাতি থাকোঁগে। দেউতাও গা ভাল নহয় বুলি শুনিছোঁ। ভাইটিও আজিকালি নাথাকে নহয় ঘৰত।
অ সি ক'ত থাকে?
সি এতিয়া হৈ আ আঁতৰত থাকে।
অ কিবা কাম পালে ন?
অ কাম এটা পালে, তাকে এতিয়া সি তাতে আছেগে। এতিয়া ভ ঘৰত আও মা দেউতা অকলেহে।
উম লোৱা গৈ থাকে ন তোমালোক তালে
অ সি সি যায় যায় যায় সি মোমায়েক অ ভাল পাই, মোমাই যোৱাৰ পাছতে সি দুদিন থাকিলেগে বৌয়েকে ককাকে অকলে আছে বুলি।
অঁ।
দুদিন থাকিলেগে। তেওঁ হেই
আমাৰও হেৰি মায়ে কৈছে শনি কাইলৈকে কাইলৈ শুক্ৰবাৰ ন?
অ শুকুৰবাৰ কাইলে। কাইলে শুকুৰবাৰ।
উম তাৰপিছত মায়ে কৈছে মানে মায়ে নহলে এনে যাবলৈ নাপায় যে।
অ নাপায় তোন, এতিয়া মাহঁতৰ ধৰি লোৱা গৰম বন্ধ বুলি তাই স্কুল অ এই স্কুল বিলাক এতিয়া গৰম বন্ধ বুলিয়ে বন্ধ। বন্ধ থাকে এতিয়া অফিচতো তেনেকুৱা নহয় শনিয়ে
নহয় অ সেইকাৰণে সেই তাক লৈ লৈ যাব দুদিন থকাকে। সি অকলে যাবলৈও মানে ভয় কৰে ইমান দুষ্ট লৰাটো মামা ঘৰ।
হয় অ আৰু সেই দুইটা দুষ্ট যে।
পঠিয়াবলে ভয় কৰে মানে ই একদম লগ খায় পেলাই বহুত হেৰি একদম দুুষ্ট হৈ যায়গে।
হয় হয় আকৌ সেই নহয় লগতে সিও দুষ্ট মামা লৰাটোও দুষ্ট
অঁ সি বহুত দুষ্ট তাৰ পৰাই দুষ্টামি চব সিকিলে ই।
হয় হয় হয় সি সি বহুত দুষ্ট আছে। এ লৰাবোৰ দুষ্টই হ'বলা অ। ছোৱালী বিলাকৰ নিচিনা নহয় অঁ, ছোৱালী বিলাকৰ নিচিনা নহয় ল'ৰাবিলাক।
ইয়াক একো কবই নোৱাৰি একদম পোৰা মুখ চলাই আহিব।
অঁ।
উম।
উ মোৰ সেই ভন্টি এজনীয়ে ফোন কৰিছিলে অথনি।
অঁ।
অ তাই ফোন কৰি পেলাই কলে বোলে বা এনেকে তেনেকে আমি মিলি দুইজনীয়ে আচাৰো বনাও খোৱা খাৰলিও বনাম।
অঁ তেনেকে পাৰিম মিলি পেলাই বনাবলে।
অ খাউলি অলপমানো বনাম অ ত এই দুইজনীয়ে মিলি এই আচাৰো বনাও দুইজনীয়ে তাৰপিছত আও এনেকে হেৰি কৰিব পাৰিম বেচিব পাৰিম।
ভালেই হ'ব অ তেনেকে বনাব পাৰিবা।
অঁ। তাকেহে তাই পাতিছিলে অথুণি।
ফাৰ্মলে গৈছিলোঁ অঁ ফাৰ্মত কালি সেয়া বেজী দিলে নহয়, বেজী আছিলে কালি লৰা'ই ছোৱালীয়ে তাকে তিনিওটা মিলি বেজি দিলে ব্ৰইলাক।
অ ভেকচিন, উম
লোৱাই ধৰি ধৰি দিছে আৰু ব্ৰইলাৰ বিলাক আও গোটেই ধৰি পোন্ধৰশ ব্ৰইলাৰ সি অকলেই ধৰিলে ও
বা সি পা
সেই মই। অ মই কালি বোলো হেই এটা আধা দি থোৱা আধা মই পৰা হলে সোম সোমাব পৰা হলে আজি দিম বোলো আধা তাৰপা হেই আৰু আধা দিলে দি পেলাই সোনকাল হৈ আছে তাৰপৰা বোলে ইটো ই খিনিও দি দিওঁ আৰু লগতে। তাৰাপৰা মোক সোমাব মইয়ো পোৱা নাই সেই ছোৱালীয়ে বাপেকে বেজি দিছে ল'ৰাই যেনিবা গামলা এটাত পোৱালী বিলাক ধৰি ধৰি,
অ
ভৰাই ভৰাই দিছে আৰু গামলাটো ত আও তাৰপৰা সিহঁতে এটা এটাকে দি গৈছে আও।
উম উম
উম
ভালে হৈছে এতিয়া পৰাই শিকিছে ইহঁতি।
অ সেইটো সেই তাকে বাপেকে কৈছে এইবাৰ বোলে আৰু এনেকে দিলো আৰু অহা বাৰ হলে সেই এনেকে ভেকচিন টো দিব সময়ত মানুহ এটাক মাতিবই লাগিব হাজিৰাকে নহ'লে এবাৰ কষ্ট হয়। এই বেজী তো দিওঁতে দিওঁতে পোৱালিটো ধৰি কষ্ট নহয়। এই পোৱালিসোপা ধৰি, অ এটা এটা ধৰি ধৰি তোমাৰ গোটাই গোটাই দি থকাতো বহুত কষ্ট নহয়।
তাকেহে, তাকে ঠিক আছে দিয়া। তেতিয়া হ'লে ভাত হেৰি মাটি দালি বনালে তাৰ পিছত তাতে কঁঠাল গুটি দি দিলে। আকৌ ৰঙালাও অকনমান ভাজিলে খাৰলি
অ অ খাৰলি কৰ কিনা নে ঘৰৰ? ঘৰৰে অ ঠিকে আছে দিয়া হ'ব ফোন কৰিবা।
অ ঠিক আছে দিয়া।
দেই, অ হব উম।